হেল্ল'
এল্ল'
হেল্ল' অঁ ক'ত আছ-
শুনিছ নাই?
শুনি আছো। ক'ত আছ? ঘৰত। কি কৰি আছ?
এইয়া আছো এনেই। তই?
মই ঘৰতে আছো, মই ঘৰতে আছো বোলো এয়া গাটো ধুই আহি বহিছো।
ওম।
আজি আজি কিন্তু খেলি ভাল লাগিল দেই হয় নে
উম উম খেলি মানে বহুত দিনৰ মোৰত খেলিছিলো
আজি মানে খেলি কিবা এটা ভাল লাগিছে কিয় বা আমি মানে বহুত দিন খেলা নাইতো
উম।
বহুত দিন খেলা নাই যে, সেইকাৰণে তাকে ভাবিছোঁ কাইলৈ মানে আকৌ যাম ন।
যাম। চাহ তাহ খালি? যাম যাম।
তে যাব লাগিব।
উম।
আমাৰ ইয়াতে বিশেষকে উলিয়াব লাগে, তাত মানে পোৱালি বিলাকে ইমান নোৱাৰে। মানে আমাৰ ইয়াত মানে পুৰা চবেই পুৰা মজা ভাল খেলে আও।
উম উম, এই তাত মানে জেদটো নাই।
অ তাত মানে তোৰ এতিয়া আমি অথনি কথা পাতিছো যে যেনেকৈ এই এইটো উম নোৱাৰে যাবলৈ একে বলটো ঘূৰাই আনিব গলেও ভয় লাগে
উম
বুজা নাই এ ভয় লাগে না এতিয়া
বাকী বোৰ কথা নাই তেনেকে কাজু দাই ফোন মাৰি আছে হা হা খালো খালো তই তই খালি? হেল্ল' হেল্ল'
শুনিছ শুনিছ হেল্ল
উম কাজু দাই ফোন মাৰি আছে নেটৱৰ্কটো সেইকাৰণে নোপোৱা হৈ গ'ল
আছে আছে
মেছেজে দি দিছো বাৰু মেছেজ দিয়াই নাই বাও নিদিও থ একে টাইম যোৱাৰ পাছতহে আও ধুনীয়াকে দিম বোলো অ কোৱা মানে এতিয়া ওলাই অহা টাইম হৈছেতো
উম কাজুদাই যে সাতটা বজাতে ওলাই আহিম বুলি কৈছে
কপিলা পালেহি এতিয়া মেডিকেল গৈছিলে এই মাত্ৰ মই দেখিছো ঘৰ সোমাবই এতিয়া
উম উম
এতিয়া আকৌ ক কাজুদা চাগে খোজকাঢ়ি কাঢ়ি আহি আছে
এই মোৰ বোলে ৱাই ফাইটো তিনি হাজাৰ টকা ল'ব
কি ক
উম উম থাকো কপিলা নিচিনা কপিলা নিচিনা উম কপিলা নিচিনা পুৰা হেৰিত পাম একেবাৰে পাম
অ মানে ই দাদুৱে যে পইচাটো মাৰিছিলে ন এনেইতো তিনি হাজাৰে লয়
উম ধেৰ মাৰিছে চা চাৰি হাজাৰ এহাজাৰ মাৰিল
অ কৃষ্ণ এ এনেকোৱা যে মানে বুৰ্বক বনাই পেলাই তই পইচাটো মাৰি পেলায়নো কৰিবি কি হয় নে পাছতোতো গম পাবিয়ে পাছতো এতিয়া ধৰি লওক কপিলদাই গম পাই গ'ল যে অ পইচাটো মাৰিছে বুলি
উম
তেনেকোৱা কথা এনেই একো মাৰিব নালাগে নহয়
বেয়া ও
বেয়া বেয়া
উ
এতিয়া আমি বাৰু এতিয়া লগৰ এতিয়া আমি তোক মই কন্টেকটো লগাইছো তই মোক কিবা এ কিবা খুৱাই দি এনেই কিবা তাৰ মানে এইটো ফাষ্ট ফুড দশ টকা -বিশ টকা কিবা এটা খুৱাই দিলে তেনেকুৱা আৰু। এতিয়া বাকীটো আৰু হ'ল বুলি আৰু তই হাজাৰ টকা মাৰি পেলাবি তই গম নাপাবি নে আও এতিয়া কি কাজুদা ওলাই আহিলে নেকি
অ মোক ফোন মাৰিছে।
কি কৈছে তই মেছেজ দিছ?
উম
কি কি কৈছ?
মই কৈছো কথা পাতি আছো ৰখা
এই ওলাই আহিব চাগে সাতটা দুই হলেই নহয় লাহে ধীৰে ওলাই আহিব আৰু কি আহিলে নেকি?
উম।
আহিলে যদি, আমাৰো লাহে ধীৰে যাম আৰু। ত আমি এইটো হোৱাৰ পিছত লাহে ধীৰে যাম নে, নে কি তই কৰি লবি?
তই এটা কাম কৰিবি তই ওৱান থাৰ্টি এটা হাতত লৈ আহিবি।
ওৱান থাৰ্টি মানে মই অনলাইন আছে, মই অনলাইন দি দিম।
অ হ'ব।
অনলাইনটোয়ে দিব লাগিব ঐ অনলাইনটো, খৰচা কৰিব মন যোৱা নাই অনলাইনতো যে পইচা খৰচা হৈ গ'লে পাছত যে মোৰ মোবাইলৰ কাৰণে নহ'বগৈ ৰে
উ।
তই বিশ্বাস কৰিবি ঘৰৰ পৰা যে মোক, ঘৰৰ পৰা মোক কৈছে বোলে তই বোলে হেৰি বিশ হাজাৰ দিবই লাগিব বোলে। কৰ' পা দিম, কৰ পা দিম বে, মোৰ ইলেকশ্যনৰ পইচাটো অকণমান আছিল বুলিহে
এ তই মোবাইলটো যে অকন কম দামী মোবাইল ল ব পাইলি বুজিছ নে?
তাকেই বে মোৰ এতিয়া অকণ গাত লাগিছে, পইচাটো মোৰ মানে ঘূট তোতে মোৰ মানে ধৰি লওক কিবা হৈ গৈছেতো বাকী আকৌ যদি মোবাইল যে মই বাকীখিনি দি দিওঁ, কষ্টৰ ধন বুলিবলে হাতত মানে এটাও একো নাথাকিব।
উম উম।
সেইটো কাৰণে চাই লওঁ ৰ।
উম।
যাকে তাকে কৈ নুফুৰিবি ত এয়া যে মোবাইল লোৱা কথা কিবা লোৱা কথা একো এয়া পাছত ল'ম আৰু যদি ভগৱানে কৰেগে পইচা -চইচা মিলাই দিয়ে।
উম হুম।
তেতিয়াতো ভাল এটাই উঠাম বাৰু এনেই বাৰু এনড্ৰইড এটা উঠাব লাগিব।
এই এনড্ৰইডো ভাল এনড্ৰইড যে এটা ভাল এনড্ৰইড ধুনীয়া মোবাইৰ পাবি বু জান নে?
ধুনীয়া মোবাইল ধুনীয়া ঐ আজি কালি বহুত ধুনীয়া ধুনীয়া মোবাইল লৈছে এনড্ৰইড তো মানে
চলা পেকেট তোৰ হাতত আছে নেকি?
অহ, মই ভাবিছো আজি মই ভাবিছো আজি মাংস আমাৰ দি দিম নিকি? আজি মানে আমাৰ মাংস আনিছে তো মই চোন মাং আকৌ দি দিম নেকি, তাকে ভাবিছো! উম নাই, আমাৰ- আমাৰ মাংসখিনি টোহতৰ নহয় আমি লেটি - পেটি নো কৰোঁ মানে, কাজু দাৰ তাৰপিছত কম বোলো কাজু দা ই ইটো মছলা নানিলে
উম।
এনেকৈ কৰি তাৰপিছত তোক, কি কৰিব নাজানো আৰু কিবা কৰিব আৰু এতিয়া কচোন ক ঘৰৰ খবৰ খাতি বিলাক ঘৰৰ
ঘৰ খব খাতি তোমাৰ বৰ্তমান ভালে হৈ আছে এ এই আৰু আছো আৰু হেৰি কৰি পেলায় মোবাইল ডালকে টিপি আছিলো তই ফোন মাৰি দিলিছত।
এইটো সেইটো দিনডাল মোবাইললৈকে আমি চাই আছো আৰু সেই কি কৰিবি এনে কৰিবলৈ একো এটা কাম নাই, একো এটা সেয়া নাই মানে ভাবিছো তাকে পাৰ টাইম জব এটাকে সোমাও নেকি?
মইও চাগে দেই মইতো
ততো সোমাবি না।
উম।
তই আইটি আই চাৰ্টিফিকেটো অহাই নাই আহিলেহে হ'ব ন।
উম আহিলেও হ'ব নাহিলেও হ'ব বাৰু
মোৰটো এ, মোৰ আকৌ কালি কপিল দাই জুজ উঠাই দিলে না তাৰপিছত আজি। অকণমান চাবও লাগিব ৰ কিতাপখন কিতাপখন মানে মোবাইলতে চাম আৰু মোবাইলতে চাম অকমান। পৰীক্ষা নিৰীক্ষা কৰিম বস্তুবিলাক গম পামহে তেতিয়া মানে। বেছিভাগ নাজানো কিন্তু দুটামান জানো সেইকেইটা মানে। অকন জানো আৰু মানে।
উম উম উম ঠিকে আছে।
হা হা,
মানে কি জান তই ধৰি ল এতিয়া ধৰি ল তই যদি এ, পঢ়ি থাক আৰু এতিয়া পৰা অকন অকন পঢ়িলেও মানে এটলিষ্ট বুজি পাবি না। এতিয়া এতিয়া উম,
এতিয়া মানে চাই মই যদি এতিয়া মানে মই সময়ময়ত পঢ়িব যাওঁ কালি কোৱা নিচিনা। মোৰ মানে এ একোৱে বুজি নাপাম এইটো কি সেইটো কি সেইটো কি তেনেকুৱা লাগিব। যদি মই যদি আগৰ পৰাই মানে এতিয়া মই মোবাইলতে চাওঁ নহয় কিতাপ আনিয়ে চাওঁ নহয়। ক্লাছে কৰি আছোঁ ক'ৰবাত তেতিয়া মানে মোৰ নলেজটো অকণ হ'লেও বাঢ়িব।
কিন্তু এটা এটা কথা দেই। এটা কথা হয় ইউটিউবত অকল চাই থাকিলে নহ'ব মানে কিজান তই ধৰি লও নিজে যে নোট, বনাব লাগিব। নোটছ লিখিলেহে হ'ব আৰু নোটছ মানে চাই চাই নহয় মানে ধৰি লও তই যি বুজি পাইছ সি, ক লিখিব লাগিব। তেতিয়াহে নহলে তই মানে চাকৰি পোৱাতটো টান আছে বা কালি যি। খিনি কথা কৈছে মো মূৰ চোৰ বিষাই গৈছে এইকন সময়তে,
নাই নাই মই বাৰু মানে অকণ চিৰিয়াছলি লৈছোঁ। কিয় ক মানে এই কেইজনৰ গাত লাগিছে বিক অক মানে এতিয়া টাইমো পাইছেহি না।
উম উম আৰু আচলতে কিন্তু কপিলা দাই কোৱা মতে এই, টোৱে সময় দেই কাৰণ কিয় পঢ়ি থাকো না এইকন
এইটো আমি দিয়া চেকেণ্ড ইয়াৰ পাছ কৰোতে বেছি টাইম হোৱা নাইটো। আমাৰ মানে বেইনটো অকমান চাফা হৈ আছে যদি আমি আৰু অকমান দ্ৰৱ দি দিও মানে আমাৰ বেনডালে কাম নকৰা হ'ব একে শ্ল' চলিব লব। তেনেকুৱা মানে বুজা নাই সেইটোৱে সেইটো কাৰণে আমি যিমান। পৰা মানে এতিয়া অকণ অকণ মানে চাই থাকিব দিছে যে নাই মানে বেইনটো অকণ স্পীড হ'ব। কিবা হ'ব গাড়ীখন চলি থাকিব তেনেকুৱা আৰু
কিবা এটা কৰিব লাগিব বুইজ নে পঢ়ি থাকিব লাগিব মানে সদায় সদায়।
পঢ়ি থাকিব লাগিব এইটোৱে পঢ়ি থাকিলে মানে নলেজ টো অকণ হ'লেও বাঢ়িব।
আমি মই মানে হে লগৰ এটাক কৈছিলো মোৰ স্কুলৰ।
উম।
তাৰমানে লগৰটোৱে মানে বহুত গেম খেলে বা, মই কইচো তাক কলোঁ কলোঁ যে এটা কাম কৰ আমি তিনটা মানে মিলি পেলাই এখন এই যে ফ্ৰী ফায়াৰ যে।
অ,
ফ্ৰী ফায়াৰ আমি গেম এখন পাতো মানে টুৰ্ণামেণ্ট বিলাক পাতে যে।
উম উম।
জইন ফিছ পাঁচশ টকা ৰাখি দিওঁ।
এই জইণ্ট ফিজটো পাঁচশ টকা দিবি মই মানিছো কিন্তু যে তই যোনটো যে উইনাৰ হ'ব। সিহঁতক যে কম টকা দিব লাগিব।
এই কিন্তু সেইটো নিয়ম আমি নিজে বনাই দিম না আমাৰ কমিটি আছে আমি ক'ম কি যে-
এ সৰু সৰু পোৱালি এটাও খেলিলে বুজিছানে চব যাব তালে।
সেইটোৱে জইনফিছ পাছশ টকা এই আমাৰ গাঁৱৰ পৰা আমাৰ গাঁৱৰ কথা বাদ দিছোঁ।
আমাৰহ গাঁওৰ নহয় গোটেই বিহুগুৰি গোটেই তেজপুৰৰ তেজপুৰৰ বুলি ক'লে যে গোটেই লাইন হৈ যাব পুৰা মানে এনেকুৱা হ'ব যে ঐ
ফাৰ্ষ্ট প্ৰাইজ ফাৰ্ষ্ট প্ৰাইজ ছয় হেজাৰ টকা ছেকেণ্ড প্ৰাইজ পাঁচ হাজাৰ টকা সিমানেই।
আৰু সেইটো এটাক নহয় মানে এটা গ্ৰুপক দিব লাগিব না।
অ গ্ৰুপক অ সেইটোৱে।
এটা স্কৰটত চাৰিটা থাকিব চাৰিটা নহয় পাঁচটা সেই পাঁচটা পাৰ দহ হাজাৰ টকা পাব অ অকন বেছি লাগিল এনেক আকৌ এটা কিমান কননো পাব।
সেইটো সিহঁতৰ লগত কথা আৰু, এটা চাৰিটাৰ মাজত- পাঁচশ টকা দিব লাগিব আকৌ।
অ মানে এটা গ্ৰুপৰ পাঁচশ টকা।
উম।
এনে আমি মানে চাৰিটা পোৱালি। মানে সি আমি এটাই ক'ম যে তহঁতে টিমটো নিজে বনাই আন তহঁতৰ একে ভাল ভাল পোৱালি ন নিজৰ একে বেয়া বেয়া টিম আনাতো তহঁতৰ লগত কথা, মাথোঁ তহঁতে ভগা মাত্ৰ এটাৰ পাঁচশকৈ লাগিব।
সেইটোৱে।
তই সেইটোৱে কৈ আছ। অ মই তেতিয়া হ'লে ঠিকে বুজিছোঁ মানে, এইটো তই বেয়া বেয়া কথা ভাবা নাই।
উম মানে কি মই- তই ধৰি লওঁ এতিয়া এনেকা মানে ত্ৰিশ চল্লিটা মান টিম হ'ব লাগিব, তেতিয়াহে আমাপা আমাৰ-
অঁ পইচাটো তেতিয়া আমাৰ লাভত থাকিব মানে অকণ বুজিছ।
উম।
লাভত মানে তেতিয়া থাকিব যে।
ন প্ৰথমবাৰ বাৰ বাবে আমি এ মোলে মোলে গলেও হ'ল একো প্ৰব্লেম নাই।
অঁ তেতিয়া মানে প্ৰথমবাৰতো প্ৰথমবাৰ মানে লোকচান হ'ব নালাগে লোকচান হৈ গ'লে মানে যদি মূলতো চলে তেতিয়া ইটো বাৰলৈ মানে আৰু বঢ়াই দিম। তেতিয়া সাতশকৈ নহয় আনশকৈ। তেতিয়া আমাক দেখি আৰু কোনোবাই খুলিব চাব কিন্তু আমাৰ নিচিনা নোৱাৰিব ন কি আকৌ আমি এবাৰ পাতি থৈছোঁ। আমাৰ তালৈ পোৱলিখিনি বেছি আহিব কাষ্টমাৰ খিনি টানিবও লাগিব না।
উম সেইটোৱেই
এইটো এনেকুৱা বিজনেচ কৰোঁ বুলি ভাবিলে- কৰিব পাৰি কিন্তু দেই মোৰ আইডিয়াটো কওঁতে মোৰ মানে এনেকুৱা লাগিছে এইটো মানে চাকচেছ হ'ব। বুইছ।
উম।
মাত্ৰ অকমান ধ্যান দিব লাগিব আও। সেইটোৱে এতিয়া যদি চাই লওঁ তহঁতে মিলা তহঁতৰ তোৰ লগৰ দুটা মানক গোটা? মইও আছোঁ। তই মোক মাত্ৰ ফোন মাৰিবি? মই ৰেডি থাকিম। তই মাত্ৰ, ক'লেই হ'ল যে, কেতিয়া কৰিম, কি কৰিম? ইনভেষ্ট কিবা, কৰিব লাগে, দি আমিও গতিকে, এইটো কমাই-কমাই, কিবা এটা হ'লেও দিবই লাগিব না? চব সিহঁত উপৰতে আখা কৰিব নোৱাৰ যে। এই সিহঁতে পাঁচশকো দিব আমি পাঁচশকো দিলে আমি গোটেই একে সেইখিনি পাতি দিম। কিন্তু তাৰ এক্সট্ৰা খৰচ বিলাক মানে ধৰি লও অ লাইটটোৰ চা কিবা ভাড়া কিবা হোটেলখন মানে ধৰি লওঁক ৰুম কেইটামান ভাড়াই ল'লি। ৰুম মানে, হল নিচিনা এটাও
কি আহিছে ঐ?
বুজিছোঁ, অ'!
উম!
এইটো, তেনেকুৱা কৰিব লাগিব। এনেই মানে, টকা কেইটামান যাব আমাৰো।
উম!
প্ৰথমবাৰ যাওঁ ভাই?
উম! প্ৰথমবাৰ মানে, প্ৰথমবাৰ তোমাৰ, ধৰি লওঁ মোলে -মোলে গ'লেও প্ৰব্লেম নাই। পিছৰ পৰা আমি দিম আৰু। হেৰি
ছেকেণ্ড বাৰৰ পৰা মানে, পইচাটো আহিলে যে, মজা লাগি যাব, ঐ গুটি! গা ৰমৰমাই যাব। তই যদি পইচাটো হাতত, খেচ -খেচ ভৰি থাকে। কোনে ক'ব এই? মজা লাগিব, মজা! বুজিছোঁ।